অহ'
অহ' কি খবৰ?
আছোঁ ভালে, তোমাৰ?
আছোঁ দিয়া, এই আহিলোঁ অফিচৰ পৰা অলপ আগত। আজি বৰ দেৰি হ'ল। ইমান ভাগৰ লাগিছে, তাতে অলপ বাগৰি আছোঁ। তুমি কি কৰি আছা?
মই চকলেট খাই আছোঁ।
অ' চকলেট খাই ভাল পোৱা নেকি তুমি?
হয়, ভাল লাগে মোৰ। ডাৰ্ক, চকলেট। হেইটো হয় বিচৰা যায় আৰু
ডাৰ্ক চকলেট টোৰ ন যিতু টো মানে ৰি ৰিয়েল। সেইটো আৰু।
হয়।
ৰিয়েল চকলেটটো আৰু অ' ঠিকে ঠিকে, সেইটো খোৱা ভাল হাৰ্টৰ কাৰণেও ভাল বুলি শুনো।
উম।
বাকী মাহঁতে কি কৰিছে?
আছে আৰু। তুমি কোনটো টেঙা খাই ভাল
উম হম।
তুমি কোনটো টেঙা খাই ভাল পোৱা।
মই কোনটো পেৰা।
টেঙা।
টেঙা। অ টেঙা কথা খুদিছা ন।
উম।
মই নেমু ভাল পাওঁ।
অ।
সবতচে বেছি মই নেমুয়ে ভাল পাও বাকী, টেঙাবোৰ মই ইমানটা ভাল নাপাওঁ।
কমলা টেঙা
হু - হু?
কমলাটেঙা।
কমলা টেঙা অ, কমলা টেঙাও আছে ন' টেঙাত থয় দিয়া মনলৈ অহা নাছিল কিন্তু মানে মই কমলা বেছি টেঙা হলে বা এনেকুৱা হলে খাই ভাল নাপাওঁ অলপ মিঠা টাইপ থাকিব লাগে। টেঙা বুলি ক নে মোৰ নেমুটো মানে এনি দে আৰু। পিক। তাৰপিছত অ', কিবাতাও টেঙা আছে থেকেৰ থেকেৰা টেঙা ঔটেঙা। তাৰ পিছত তোমাৰ তেনে কিছুমান শাকো আছে, টেঙেচি টেঙা বুলি এটা আছে শাক।
অ, টেঙেচি শাক।
উম, সেইবোৰ তাৰ পিছত দু
আমি সেইটো সেই বুলি কওঁ এটো চেঙা টেঙা বুলি আছে।
উম।
কৰিছ?
কি টেঙা বুলি ক'লে তো?
টেঙা।
অ' চাঙৈ টেঙা, অ' খাইছো খাইছো খাইছো সেইটো খোৱা বহুত ভাল সেইটো ডায়েবেটিছ পেচেণ্টৰ কাৰণে সেইটো খোৱা বহুত ভাল। উম, তাৰপিছত? আৰু এটা টেঙা আছে নহয় ৰ'বা হেৰি টেঙাটো তেতেলী এটা টেঙা আছে তেতেলী টেঙা।
অঁ।
তেতেলী টেঙাটোদি আমাৰ ঘৰত বহুত মানুহে বনায় বাৰু এ, পদিনাৰ চাটনি বনাই তেতেলী টেঙাটোত। এটো। খাই ভাল লাগে।
কিছুমান যে ভিদিও থাকে তেতিয়া টেঙা খায়।
অ,
মই বাৰু খাব নোৱাৰো।
অ, তেনেকে টেঙা খাবলে কিবা দাঁত-চাত কিবা লাগি যায় নোৱাৰি ছোৱালী পাৰে আৰু লৰা মানুহে বেছি টেঙা খাব নোৱাৰে ছোৱালী মানুহে বহুত টেঙা খাব পাৰে।
আৰে মই যিমান ভিডিঅ' দেখিছো ন' মেক্সিমাম লৰা মানুহে বনোৱা।
অ', কয় আৰু তেনেকে। তাৰপিছত। বাকী দিনটো কি কৰিলা?
দিনটো বেকাৰ আৰু।
অ।
এই ছোৱালীজনী যে তুমি যে চিভিখন দিছা।
অ।
তাইক যদি কথা হয় ক'বা যে তাইৰ ওচৰতে হয় তাই ফিফটিন ছিক্সটিন থাউজেণ্ড হ'লেও কৰিব।
অ, অ, মই ক'ম দিয়া বাৰু যদি কথা হয়।
উম।
অ', কথাখিনি কৈছো তেনেকে, বৰ বেছ তি, মানে তাই সেইটো বস্তু চাগে সেইটো মনত ৰাখিব। কাৰণ সুবিধাটো চব ভালে ন, এজন এটা ক'ম্পেনীত বিচাৰে যে এমপ্লয়জন ওচৰতে হওঁক, যাতে কামিউনিকে কোনো অসুবিধা নহওঁক আৰু এম এ, এমপ্লয়জনেও সেইটো বিচাৰে, হা এমপ্লয়জনেও বিচাৰে যে মোৰ অফিচটো ওচৰতে হওঁক। গতিকে ডিপেণ্ড কৰিব আৰু যদিহে জব থাকে পজিচন, তেতিয়া হ'লে তেনেকে
পাখী আজি কি বনালে ভাতত?
মই কণী আনিছিলো, আনি পেলাই অলপ এনে আলু দি পেলাই অলপ তৰকাৰী টাইপ কৰিছোঁ, চিম্পুল আৰু বহুত একদম সাধাৰণকে বনাইছো। তাৰ পিছত ভাতকেইটাই তিয়া বহাই দিছো, ভাতকেইটা হ'লেহে খাব লাগিব। আজ আজি মানে মই জিম যাওঁ বাহিৰে বাহিৰে, অফিচৰ পৰা আহি।
হুম।
আজি সেই লেগ ডে আছিলে মোৰ, লেগ মাৰিলো, এতিয়া মানে ইমানেই বিষ মোৰ গাটো মই লৰাবই নোৱাৰো, মই ষ্টেপচ কেইটা নামি আহিছো কিবা থৰক-বৰক কে, বুঢ়া মানুহৰ নিচিনা। সেয়ে আৰু।
লৰিছে যে বস্তুবিলাক, পেখি-ছেখি বিলাক একদম।
লৰিছে যে, সেটোয়েই। তে, বাকী তোমালোকৰ খোৱা-বোৱা
আমাৰো ভাত হৈছে। বাকী চাওঁ আৰু কি খাওঁ। আজি কিবা খেলাও আছ ছে আজি ফিফাৰ, চাৰে দশটা বজাত এখন থাকা বুলি কৈ আছিলে দেউতাই।
ফুটবল খেল নেকি?
অহ।
অ', জানো মই
ময়ো এনেকে ফলোয়ে কৰা নাই, মই এখন মেত চে চালো চাগে একদিন, ৰাতিপুৱা সধি আছিলে।
উ, উম।
সেইখনে যি চালো, আহ তাৰপিছত আৰু নাই চোৱা সেইতি আৰু কিবা চুইজাৰলেণ্ড নে কিবা কোনোবাৰ আছিলে।
বুজিছোঁ।
আৰু পখী
কোৱা
নাই তাকে ভাবি আছো মই মানে এইটো খেতিটোৰ কথাও ভাবি আছো কি কৰো? মানে দেখিছো এজনী তিয়োতা আছে আমাৰ ইফালৰে দক্ষিণ কামৰূপৰ ফালৰে। ভিতৰত তাই কৰি আছে তাইক হৈ গ'ল এক বছৰৰ বেছি সময় হৈ গল। ডাঙৰকে কৰে তাইক অ কিবা কিবি কোনো দিয়ে তমা সেইবিলাক চাই আছিল তো মইও চালো অলপ। উম। কেনেকে চিট কৰি আৰু। মানে তোমাৰ এইটো গম পাইছো যে এটা যেতিয়া তুমি ছিট দিবা। ছিট দিয়াৰ পাছত যেতিয়া ফুলিব প্ৰথম। মানে সেইটো। পাণ্ডুলটো মানে সেইটো চিলিণ্ডাৰটো তুমি তিনি মাহলও ৰাখিব পাৰা, মানে তোমা ফুলিয়ে থাকিব। একবাৰ দিয়াৰ পাছত।
অ, অ আচ্ছা। তেনেকুৱা ন। মানে এবাৰ তুমি আঁতৰাই দিয়াৰ পিছত আকৌ তাতে ফুলিব।
অ মানে কি তুমি চিটটো বহুত দিয়া ন।
অ, হ হ।
তুমি ধৰা প্ৰথম ফুলিলে যোনটো দেন কাটিলা দেন তাৰ পাছত। মানে সেনেকে মই এটা ভিডিঅ'ত দেখিলো যে এনেকে ধৰা এটা চিলিণ্ডাৰ তিনিমাহ ছেকেবাৰ প্ৰডাকচন হৈছে এটা চিলিণ্ডাৰতে, মানে খুলিব নালাগে আৰু এইটো। ভিতৰতে তুমি যে চিতবিলাক দিছিলা। সেইটো বচ স্তুটো মানে তিনিমাহলৈ ফুৰে আৰু তাৰ পিছতে তুমি চিলিণ্ডাৰটো মানে পেলাই দিব লাগে আৰু।
অ বুজি পালো দিয়া এতিয়া আৰু মই কালিও এনেই চাই আছিলো মানে খেৰ যিটো আমাৰ খেৰটো সেইটো ৰাইচ প্ৰ বা এনেকুৱা পে পেডি্ষ্ট এনেকে বুলি ইংলিছত কয়। ত, অ মই হালোচ- চাওঁতে মই তাৰ মানে একচুৱেলি বিকল্প বিচাৰি আছিলো। জেদ সেইটোৰ বিকল্প। কিবা আছে নেকি কিন্তু মই ইমানবোৰ আৰ্টিকেল পঢ়ি সেইটো গম পালো যে সেইটো হৈছে সবচেবেষ্ট। কাৰণ তাৰ পৰা যিটো মানে। অক্সিজেনটো পাই মানে তাৰে হলে ন সেই স্তৰ খেৰটোৰ মাজৰ খিনি খালী। ত' তাৰ কাৰণে তাত তাৰ পৰা ব্ৰিড পৰিবলে মানে মাছৰুম খিনিয়ে হেল্প হয় মানে উশাহ নিশাহ লবলৈ তাহাঁতে বাঢ়িবলৈ সুবিধা হয় আৰু এটা অৰ্থত ক'ব গলে চ' সেইটোৱে চবতচে মানে ভাল বস্তু আৰু সহঁতি ব্যৱহাৰ কৰাটোৱে
হা বুজিছো
উম
সেইয়াই আৰু ভাবি চাও আৰু এইকেইদিন আহি পাব নহয় খেৰটো অ মাছৰুম চেড এইটো আহিব পকেটে আৰু এটা বস্তু দেখিছো যেতিয়া ফুটা কৰে ন তবিলাকত তো সোমাই সোমাই এিয়ে
অ অ
সেনেকুৱা আছে
যাতে একো ধৰা কীট পতংগ সোমাব
হা সেনকোৱা টাইপৰ।
অ বুজিছো।
আৰু কিবা কিবি আছে ভিডিঅ' দিছিলে কিছুমান পকাও হয় ধৰা খেৰত। এইবিলাক পোক চোক বিলাক। কেনেকে কি কৰিব লাগে আছে আৰু তুমি মানে পঢ়িব লাগিব চাব লাগিব মাতো বহুত ভিডিঅ' দি আছে।
উম উম, চাবাচোন আৰু অহ মানে তুমি প্ৰথম আৰম্ভ যেতিয়া কৰিবা তেতিয়া বহুত ভুল হ'ব, বহুত বস্তু আমি নাজানিম কিন্তু লাহে লাহে আমি যেতিয়া তাৰ মানে ফলাফল পাম তেতিয়া আমি তাক আৰু শুধৰাব পাৰিম। আমি নিজে গম পাম যে মোৰ ইয়াত ভুল হৈছে ছিল মই ইয়াৰ উম পিছৰ খিনিত মই এইটো কাম নকৰো, বা সেইটো চবতছে ডাঙৰ মানে শিক্ষা আৰু।
অঁ।
উম।
বাকি যে তোমাৰ ভণ্টি বেমাৰটো কেনে
অ তাইৰ ভাল হৈছে। দিয়া মই সেইটো তোমাক কৰিলে পাহৰিছো, আহ মানে কিবা মোৰ এনেকুৱা লাগিছে যে কিবা একদম আচৰিত ধৰণে তাই ভাল হৈছে। তাই ডিঙিত যি বগা বগা হৈছ ছিল সেয়া এতিয়া একো নাই, আজি মোক কৈছে মোৰ তাত একোৱেই নাই! একদম গলপীয়া ৰঙৰ হৈ গ'ল মানে আগতে যেনেকে আছে। অঁ তাৰ তাৰপিছত ডিঙিৰ ইনফেকচন টোও ভাল হৈছে আৰু নাপৰ সেইটো শ্ৰিংক হৈছে শুকাই গৈছে মানে কমি গৈছে আহ তাৰপিছত কাইলৈ তাইৰ লাষ্ট শেষৰটো
বেজিটো আছে অ ইনজেকচনে কাম কৰিছে ভালকে আৰু।
কৰিছে মানে সেইটো নিদিয়া হয় হয়তটো ঠিক নহলে হয়। আৰু দ। ডক্টৰে আজি কৈছে যে তুমি ইমান ডক্টৰ মানে যিজন ফাৰ্মাচিষ্ট আৰু তেওঁ কৈছে যে এইটো ইন্জেকচন লোৱাৰ পিছত বহুত ভাল ভাল মানুহে মানে অ মানে নোৱাৰে। উঠিব নোৱাৰে তুমি যে এই সাত টা ইনজেকচন লৈছা আৰু এইকেই ল লৈ পেলাই অকো বিষো অনুভৱ কৰা নাই তোমাৰ ইমানেই বডিত মানে বীজাণু আছে। আছে। অ, ' তুমি সেইটো বস্তু হেৰিত। পৰিব পাৰে আৰু এতিয়া উপলব্ধি পৰা মানে তোমাৰ গাত কিমান বীজাণু আছিলে।
শুনিছো।
ত'। সঠিক সময়ত সঠিক ঔষধ পালে বেমাৰ ভাল হৈ যায় সেইটোৱে বুজিলো আৰু।
উম।
আৰু কেতিয়াও মানে মানুহ হে। সঠিক ডক্তৰজনক দেখুৱাব লাগে। এতিয়া তোমাৰ যদি ডিঙিত কিবা এটা হৈছে তুমি এজনক ই এন টি দেখুৱো বহুত বেছি দৰকাৰী। তুমি এজন এম বি এছ ক দেখোওৱা। হোৱাতকে কাৰণ তেওঁ বিশেষজ্ঞ ন সেই বেমাৰটো। তেওঁ সেই ডিঙি কাণ নাক সেইকেইটৰে তেওঁ একদম স্পেচিয়েল মানে। গতিকে আহ।